কি কৰি আছা? কি কৰি আছা?
এই ই, বহি আছো।
উম, কাম চাম কৰিলা?
কৰিলো।
কি কৰি আছা? এয়া মইও এইমাত্ৰ চাহ তাহ খাই বহি আছোঁ, আকৌ ডক্তৰৰ ওচৰত যাব লাগিব।
এইমাত্ৰ আমি কাম তাম কৰি শেষ কৰিলো।
উম, বোৱাৰী বেমাৰ যে লৈ যাব লাগে আকৌ।
কি হ'ল কেঁচোৱা হ'ব নেকি।
নাই নাই পেটত আছিলে। বাচ্ছাটো বেয়া হৈ গৈছে এইটো চাফা কৰি আনিব লাগে।
অ,
ডেৰ মাহৰ বাচ্ছা। কি মানে?
মই ৰাতিপুৱা চানা মুড়ি এনেকৈ জালমুড়ি বনাই খাইছিলোঁ।
মই দালি বনাইছো কণী বনাইছো। আৰু আলু ভাজি কৰিছোঁ।
মই কি তাতে জালে পিছত। একো নবনাওঁ সিহঁততে বনাই থ'ব পিছত আহ কেনে খাম। আহৰিয়ে বনাব, পৰীক্ষাত গৈছে।
আজি শেষ নেকি পৰীক্ষা?
নাই আজি পৰীক্ষা চেষ নহ'ব আৰু দুদিন পাছত তিৰিশ তাৰিখে শেষ হ'ব। কালিও নাথাকে পৰহিত নাথাকে। আজি সাতাইছ তাৰিখ নেকি, সাতাইছ তাৰিখ নেকি?
আমাৰ ছোৱালীটো দুই তাৰিখে হ'ব।
অ, এই তিৰিশ তাৰিখে শেষ হৈ যাব। আৰু এটা থাকিব আজি দিলে আৰু এটা পৰীক্ষা থাকিব।
সৰু ল'ৰাটো গ'ল পৰীক্ষা।
অ, কি পৰীক্ষা আছে আজি?
আজি বিজ্ঞান পৰীক্ষা।
অ, মোৰ ছোৱালীটো ইংলিছ পৰীক্ষা আজি পৰীক্ষাটো শেষ হ'লেই।
অ, ছোৱালী কৈ আছে আহী ঘৰত নাযাও মাহী ঘৰত নাযাও অ, মাহী ঘৰত গেলে পঢ়িব লাগিব। লাগিব এই সেইকাৰণে কৈ আছা আ
এতিয়া নাযায়।
নাযায় কৈ আছে নাযাও মই সি ঘৰত নাযাওঁ কি টিউশচন কৰিবি। মাহী পঢ়াই দিব তই পঢ়িবি, এনেকৈ আছে। এনে এনেকৈ আছে কি ফাকি দিব চা, স্কুলত যাব নোৱাৰে।
অ, এতিয়া পঠৰ কথা শুনি নাহে বুলি কৈ আছে।
উম,
ঘৰত থাকিলে পঢ়িব লাগিব ক'ৱালেটো হয়।
নহয় যাব এনেই খং উঠিছে যে সেইকাৰণে মানা, কৰি আছে।
অ, তেতিয়া স্কুল গৈছে ছোৱালীয়ে?
অ, গ'ল এতিয়া আহিব সময় হৈ গ'ল আকৌ।
উম,
সাতটা বজাত যায়।
পৰীক্ষা, পৰীক্ষা এঘাৰটা বজাত ছুটি দিব।
অ'। নহয় আমাৰ পৰীক্ষা নাই, আমাৰ দুই তাৰিখে হ'ব ছোৱালীৰটো।
অ' ভাত‌ চাত খালা?
খালোঁ।
মই কাপোৰ কানি ধই পিছত আকৌ যাব লাগে কৈ আছে।
উম, কাপোৰ কানি ধলো, কাপ কাপোৰ কানি ধুলোঁ, জোতা ধুলোঁ আৰু এইবিলাক গইলঘৰ চাফা কৰিলোঁ। হাঁহৰ ঘৰ চাফা কৰিলোঁ। ছাগলীৰ ঘৰ চাফা কৰিলোঁ, এইবিলাক চাফা তাফা কৰি‌ এতিয়াহে বাত চাত খালোঁ। হাজবেণ্ড ক'ত গ'ল? নাই আজি গৰম নাই, আজি ঠাণ্ডা, ৰ'দ নাই।
ক'ত গৰম লাগি আছে।
গৰম লাগিলে কিহ'ব, আমাৰ তাতে ৰ'দ নাই, বতাহ মাৰি আছে।
আমাৰ ইয়াতে গৰম বেছি।
আমাৰ ইয়াত বতাহ।
ভালেই নালাগে, গৰম দিলে গাটো যেন কেনেকা কৰি থাকে।
উম, কালি আমাৰ মূৰটো কেনেকুৱা কৰিছে।
ডাঙৰ ল'ৰাটো ক'ত?
গাড়ী দলে দৈ পেলাই
এয়া ওলাব। অ' ভিনদেউ ক'ত? ভিনদেউ কি কৰি আছে? এই ঘৰত শুই আছে। উম, গাড়ীত নাযায়?
গাটো ইমান ভাল লাগা নাই।
উম।
সেইকাৰণে নাযায়। উম, গাটো গোটেই গাটো প্ৰেছাৰ বেছি থাকে সেইকাৰণে এদিন গ'লে আৰু এদিন নাযায়। ৰেষ্ট ল'ব লাগে।
সেইটোৱেতো বেমাৰ থাকিলেতো এনেকুৱাই লাগে আকৌ।
উম।
লাহে লাহে বয়সটো হৈ আছে নহয়, বৈ থাকে।
অ' সেইটোই। এইয়া পোন্ধৰ, বিছদিন যিমান থাকে ঘৰত থাকক।
সেইটোয়তো তেতিয়া ভাল লাগে গ'লেই হ'ল আৰু বেয়া লাগিলে ন' নাজালি হয়।
সেইটোই। ভগৱানে চলাব। কালি ডল ডালি বনাইছোঁ। আলু পিটিকা বনাইছোঁ।
ৰাতি মই ভাত বনোৱা নাই, হেউটোবৰপৰা পোলাও চোলাও দি দিছিলে। সিহঁতে খালে। চাউল আনিব লাগিব আজি ভাত বনালে। চাউল তাউলো নাই, পইচাও নাই, একদম খালী হৈ আছে। কৈ আছোঁ চাউল আনিব, ক না।
অ' এই বাটামাৰী ভণ্টি এজনী কৈছে সি বোলে দুই মন ধান বেচিব। বেছি সি চিলিণ্ডাৰটো গেছটো ভৰাব।
পইচা থাকিলে মৰি ৰাখিলো আপ
অ', সেইখিনি ল'লেতো বহুত ভাল হ'ল হেঁতেন।
পইচাই নাই নহ'লেতো ময়ে ৰাখিলো হেঁতেন চ- চাউলটো ভাল ইয়াতো দাম কেইটা ভাল।
অ', তোমাৰ খিনি বোলে সিজাই থৈছে।
অ', এতিয়াতো গ'লেও পইচা লাগিব, যেটো আনিব গ'লে এক দুশ টকাত লাগিব। তেলৰ আকৌ কিবা ল'ব লাগবো ঘৰত যাবলে।
ল'ৰা ছোৱালী আছে।
লাগিবই ল'ৰা ছোৱালী আছে।
সেইটোতো সেইটোতো নাখালে তো আকৌ যে যাৰ দানটো মই ৰাখিছোঁ সি একৌ পৰি ফন মাৰি কৈ আছে পইচা আছে পইচাটো দিবা মই কৈছোঁ মোৰ কাম চামেই নাই।
উম, উম, উম।
ডাঙৰ ভাইটিটো ফোন মাৰিছিলে এপ পইচা থাকিলে দিব লাগিছিলে, মোৰ হাতত পইচা থাকিলেতো দি দিলোহেঁতেন। ঘৰত বহি আছে দোকানো চেচ হৈ গ'ল। দোকানটো বন্ধ হৈ গ'ল নহয় তাৰ সিহঁতৰ।
কিয় দোকানত মাল নাই?
নাই দোকান নচলে দোকান মাল চাল নাই। বনাবই নোৱাৰে মাল নতুন এটা চলিছে ভাল চাই চাই মাল উঠাইছে। কি কাৰ দোকান?
এই বেলেগৰ দোকান এটা খুলিলে। নতুনকৈ খুলিলে, নতুনকৈ দোকানত মাল উঠালে।
এতিয়া সিহঁতে বোলে ঘৰৰ সন্মুখত আছে মোক কৈছিলে আকৌ দেউতাকৰ মাটিটো বিক্ৰী কৰিব পাৰিলেহেঁতেন তেনেহ'লে দোকানটো, ঘৰৰ সন্মুখত দুটা দোকানৰ হেৰি কৰি থৈছিলোঁ ৰুম বনাইছিলোঁ এতিয়া দোকানটো দিলোঁহেতেন, পইচাই নাই।
ত' বিক্ৰী কৰি দিয়ক।
মাটি কেনেকৈ বিক্ৰী কৰিব? মাটিত কেচ কাল লাগি আছে বোলে।
উ, তাৰ দেউতা নাই ইমান ডাঙৰ মাটিৰ কাৰণে সি
ম মাক কৰ মাটিটো আৰু
অ', মাকৰ মাটিটো তাৰ দেউতাইতো পেষ্ট লগাই থৈছে।
সেইটোৱেটো তেওঁলোকো নাযায় মাটিতো বিক্ৰী কৰিলে কিবা এটা কৰিব পৰিলেহেঁতন। ক নোহ'লে মাকৰ নিচিনা পইচাটো চেচ হ'ব আমি একো নাপাওঁ। খাবলৈ মৰি যাম তথাপিও নাপাওঁ।
উ, উ, সেইটোৱে কৈছিলোঁ যে মাটিটো বগাই বটৰা কৰি লৈ ল নিজৰ নামত
তুমিতো কৈছিলা যাবা বুলি কথা পাতিবলৈ, কি হ'ল পিছত?
যাম অকলে গ'লে হ'ব দুই তিনিজন মিলি যাব লাগিব ডিংগত গৈ গৈ পেলাই সেইটো কাম কৰিব লাগিব।
উ, তেনেহ'লে গৰম বন্ধ আহিলে যোৱা। পৰীক্ষা চৰীক্ষা চেছ হৈ লওঁক ল'ৰা ছোৱালী
বন্ধই থাকে নে কি গৰম বন্ধৰ কাৰণে।
হয় সেইবিলাক ত বন্ধ নিদিয়ে নহয় স্কুলহে বন্ধ দিব গৰমত।
উম, চাম আজি খুৰা খুধি চাম যে এইটো খোলা হৈছে! আপুনি খবৰটো ৰাখকচোন।
অ,
খুৰাক খুদিম। কিবা এটা হলেতো মই ব্যৱস্থা কৰিলে দুবিঘা মাটি বন্ধ কৰি লৈলে।
পইচাটো হ'লেতো কিবা এটা ছবি কৰি উলিবয়া পইচাটোে নহয়।
গৰম যে লাগি আছে ভাল লগা নাই বেছি গৰম দি আছে আজি।
গৰম নাই আমাৰ ইয়াত বতাহ মাৰি আছে।
উম, বতাহ আছে অকমান অকমান গছৰ ওপৰতে আছে।
নহয়, তলতো আছে বতাহ।
আমাৰতো বেছি গৰম ৰদ নাই তথাপিও গৰমতটো বেছি লাগি আছে।
গৰম থাকিবই গাড়ী চলি আছে ট্ৰেক্টৰ চলি আছে।
উ, মই এতিয়া
তুমি অকলে যাবা নেকি ডাক্তৰৰ ঘৰত বোৱাৰীক লৈ?
নহয় বোৱাৰী মাক আহিলে এতিয়া দেউতা আহি আছে আকৌ কোন কোন যায় মোৰ যাবই লাগিব মানে।
উম।
মই নগ'লে একো নহয় সিহঁতৰ। নহ'লে ক'ব যে ঘৰতেই আছে নহ'লে ক'ব নহয় যে সিহঁতৰ ভন্টিহঁতৰ হলে দৌৰি গুচি যাব পাৰে আমাৰ হলে নাযায়।
উম, বনীহঁতে যে বন্তিৰ কিবা হলে যে বনীহঁতে দৌৰি যায়।
সেইটোৱেটো সেইটো নাপাবা নহয়। হ'ব তেনেহ'লে মই কাপোৰ চাপোৰ ধওঁ, ফোনটো ৰাখি দিওঁ হা।
অ, ঠিক আছে।
উম, জমা দিয়া।